হেল্ল'
আহ কি কৰিছা?
এ আছো এনেই।
অ খবৰ ভালনে? অ আছো-আছো মইয়ো আছো এনেই। অঁ যি গৰম কি কৰিবা আৰু এনে বহি আছোঁ। হল-হল হয়-হয় সেইফালে কেনেকুৱা বতৰ?
বতৰ পুৰা ৰ'দ দিছে।
ৰ'দ দিছে হয় দিয়া আমাৰ এইফালে একদম পুৰা খৰ
বৰষুণ
হয় দিয়া গৰমৰ মানে প্ৰকোপত মানুহ থাকিব নোৱাৰা হৈছে। আৰু খেতি-বাতি সেইফালে কেনেকুৱা খেতি-বাতি কঠীয়া চঠিয়া
অ খেতি এতিয়া উপাই নাই নহয় পানী ৰুব পৰাই নাই পানী নাই নহয় জমা হোৱা কম পৰিমাণে মানে বৰণ পৰে যদিও ৰুব পৰা হোৱা নাই যে
হয়-হয় ৰুব পৰাই হোৱা নাই এইবাৰ বৰষুণ নায়েই আমাৰ বহুত খৰাং সেইটো কাৰণে এতিয়া ধৰা উম হেৰি কৰিবই পাৰা নাই কঠিয়া পেলাবই পৰা নাই কি হয় গে এবাৰ হয়
আমাৰ ইয়াত পেলাইছে অৱশ্যে কঠিয়া পেলাইছে মানে বৰষুণ বৰষুণটো পৰিছে যদিও পানী জমা হোৱা নাই যে সেইকাৰণে ৰুবলৈ
হয়-হয় এতিয়া নিজাবব-নিজাববীয়া ধৰা যাৰ হয়-হয় যাৰ নিজাবৰ বীয়া ববীয়া পুখুৰী আছে তেওঁলোকে সিঁচি কৰি লৈ পেলাই মেচিনৰ দ্বাৰা খেতিটো কৰিব পাৰিছে। কিন্তু যাৰ বৰষুণৰ ওপৰতে নিৰ্ভৰ ন আমাৰ এইফালে হয় আমাৰ যিটো অঞ্চলত তাত মানে ধৰা বৰষুণৰ ওপৰতে নিৰ্ভৰ আৰু হয় খেতি-বাতিবোৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানে হয় হয়-হয় চৰকাৰে কিন্তু বহুত সুবিধাও দিছে ন সেইটো ক্ষেত্ৰত হয়। সেইটো ক্ষেত্ৰত চৰকাৰে বহুত সুবিধা দিছে চ'লাৰ ব্যৱহাৰ ব্যৱস্থাবোৰ কৰি দিছে নহয় খেতি-বাতিৰ যাৰ ধৰা হেৰি হৈছে সেইটো
কঠীয়া বীজবিলাকো দিয়ে নহয়। ভাল-ভাল মানে উন্নত অ উন্নত বীজবোৰ দিয়ে।
বীজবোৰ দিয়ে আকৌ চলাৰ চিষ্টেমবোৰো কৰি দিছে হয়। পানী যোগানৰ কাৰণে কিছুমান চিষ্টেম কৰি দিছে চৰকাৰেও।
আপোনালোকৰ সেইফালে কেনেকুৱা মানে কি খেতি কৰে এইখিনি সময়ত? আপোনালোকৰ সেইফালে সেনেকুৱা খেতি কৰে।
আমাৰ ইফালে এইবিলাক আৰু বৰা, জহা
উম-উম-উম অ-অ অ খাল মানে অ অ জহা আৰু এই ৰঞ্জিত কিবাকিবি ৰোৱে আৰু চবেই বেলেগ-বেলেগ।
অ সেইবোৰেই হয়-হয়-হয় কিন্তু এতিয়া যি ব মানে বৰষুণ বৰষুণৰ হয়-হয়-হয় বৰষুণৰ নচ নাটনিৰ ফলত একে মানে আপোনাৰ পথাৰৰ মাটি একদম হয়। ফাট মেলি আছে একদম পুৰা। কঠাল ফটাদি হয় হয়
শুকাই থোৱা বিলবোৰ মানে শুকাই আছে আকৌ শুকাই গৈছে। এই সেইকেইদিনত বৰষুণ পৰা দেখি মানে হাল হাল মাৰি দিলে। অ এতিয়া আকৌ শুকাই গৈছে ৰ'দত। আমাৰ আকৌ এই বৰহণৰ সেইদিনা। অ সেইদিন একে ধুনীয়া থলপীয়া বা হৈ আছে নহয়। একে দৌৰা দৌৰি কঠিয়া তুলিলে তাৰপিছতো এতিয়া শুকাই গলগৈ ৰ'দ দিলে কঠিয়া খিনিত তোলা কঠিয়া আছেই ৰুবই পৰা নাই। তেনেকেই থৈ দিছে ন অ বোকা তাতে থৈ দিছে নাজানো আৰু কি হয় কঠীয়াখিনি।
হয় দিয়ক সেইয়াই আৰু কিছুমান ক্ষেত্ৰত সেইয়াই আৰু। হয় মানুহ বোৰৰে দুখ কাৰণ অ গছ গছনিবোৰ কাটি নিজে ধ্বংস কৰিছে ন সেইটো কাৰণে এতিয়া বৰষুণৰ।
আৰু অ বৰষুণ সেইকাৰণে কমিছে আৰু যে ৰাস্তাৰ কাষৰ গছবোৰ কাটি যে ৰাস্তাত দিও মানে যলে নোৱাৰা অৱস্থা দিয়া ইমান ৰ'দ অকনমান জিৰাবলৈও চা অকণ নাই হয়নে। উম আৰু স্কুলৰ ল'ৰা ছোৱালী। বোৰ অহা দেখিলে মুখবোৰ শুকাই শুকাই আহে মানে ইমান ৰ'দত
শুকাই শুকাই আহে ৰ'দত আহে সেইটোৱেইটো হয় হয়। এতিয়া যিমান বসতি হৈছে যিমান মানুহৰ আহ মানে উ হেৰিতটো লাগে আপোনাৰ। দসতিটো লাগে হয় হয় সেইটোয়ে আৰু। যিমান সুবিধাটো লাগে মানে সিমানেই গছ গছনিবোৰ নাইকিয়া হৈছে আৰু হয় হয়। এটা চাইডে সুবিধা হলে সিটো চাইডে অসুবিধা হৈ পৰিছে যাৰ ফলত এতিয়া হেৰি আৰু ব এতিয়া ধৰক গছ গছনি পৰিমণতটো কমিছে কাৰণে বৰষুণ। কোনতু নাই। হৈছে এতিয়া যদি মানুহে হয় গছ কটাৰ লগতে যদি দুজোপা গছ ৰুই দিয়ে আকৌ তেতিয়া অকমান সকাহ পায় প্ৰকৃতিয়ও হয় সেইটোৱেইটো। হয় হয় হয়। সেইটোয়ে আৰু সেইয়াই আৰু মানুহে সেইকাৰণে অলপ সচেতন হ'ব লাগে।
অ হ'ব লাগে আকৌ।
হয় হয় হয় হ'ব লাগে সেইটো ক্ষেত্ৰত।
আৰু তাতে এতিয়া মানুহ মানে জনসংখ্যা ইমান বাঢ়িছে যে হয়নে বাৰু। জনসংখ্যা কিমান বাঢ়িছে দ্ৰুতগতিত। এতিয়া চব মানুহবোৰ উঠি উঠি আহি মানে অ অ গছ চছ বিলাক কাটি ঘৰ দুৱাৰ বনাইছে।
হয় হয় যিমান নোৱাৰি নোৱাৰি নোৱাৰি হয়। ঘন বসতি হেৰি হয় হয়। নোৱাৰি নোৱাৰি এইটো টাউনীয়া অঞ্চল লত যোনটো চহৰ অঞ্চল হয় হয় হয়, এতিয়া চহৰীয়া অঞ্চলতো তেনেকেই থাকা যায়।
তেনেকেই থাককা যায়। আজিকালি আকৌ এই চহৰৰ মানুহ কিছুমান অ কিন্ত। চহৰৰ পৰা আজিকালি যে, বহুত মানুহ গাঁওলৈ আহা হৈছে এতিয়া গাঁৱত ম। কিনি ঘৰ বনাইছেহি অ। সুবিধা অ সুবিধা আছে চহৰত। নাই অ এতিয়া এতিয়া গেছ। গেছৰ নাটনি হওঁতে হয় ননে আমি এতিয়া গাঁৱৰ মানুহখিনিয়েতো ধুনীয়াকৈ খাই বৈ আছোঁ। বনাই কৰি, খৰি জুইত কিন্তু চহৰৰ মানুহখিনি কিমান অসুবিধা হৈছে। জুই ধৰা অ জুই ধৰাতটো। স্থা নাই বা সুবিধা নাই হয়নে? তেওঁলোকৰ কিমান অসুবিধা হৈছে। আমাৰতো ইমান তেনেকুৱা হোৱা নাই, এতিয়া আমি ধুনীয়াকে আছো।
আছো আছো হয়। সেইয়ে আৰু মানুহৰ অলপ সেইটোৱে মানে কিছুমান ক্ষেত্ৰত অলপ নিজেও হেৰি হ'ব লাগিব। ন এতিয়া সুবিধাটো বিচাৰিলেই নহব সেইটয়ে পৰিৱেশ। লগত মিলিব পাৰিবই লাগিব, এতিয়া ধৰা অধিক উপাৰ্জন হ'ব। হয়, কিন্তু চহৰত গ'লেও অধিক। উপাৰ্জন হব, কিন্তু সেইটো ৱেডাৰ লগত মিলিব পা। সেইটোৱে আৰু। এতিয়া এতিয়া গাঁৱততো অলপ ৰবলে জিৰাবলে অকন। ঠাই আছে অকমান গছৰ তল এটাও পাবা কিন্তু হয়। চহৰতটো সেইবিলাক সুবিধা নাই হয়।
অ সেইবোৰ সুবিধা নাই, ফেনৰ তলত থাকি মানে নহলে আৰু। বেলেগ মানে বিকল্প ব্যৱস্থা নাই আৰু আমি। এতিয়া বাহিৰতে এবাৰ বহিছো হয়নে, আৰু কিবা ধুনীয়াকে। বতাহো মাৰি থাকে বা ওচ তলৈ অকণ ধৰিছো আৰু গৰহিহে আছে এতিয়াই কমেই জুলাই আগষ্টতহে বেছি।
হয় হয়, এতিয়া চৰকাৰে কিছুমান যে ব্যৱস্থা লৈছে গোটৰ মানুহবোৰক ধৰক গছ পুলি। ন কৰাইছে সেইবিলাক কিন্তু ভাল পদক্ষেপ লৈছে হাতত হয়।
মানুহবোৰে মানে নিজে যে নকৰে সেইকাৰণে এনে এনেকুৱা মানে এনেকুৱা কিছুমান ব্যৱস্থা। কৰিব লগা হৈছে। বাধ্য বাধকতা কথা তেতিয়া কৰিব লগা হৈছে আৰু কৰি। হয়নে মানুহ বোৰে এনেইতো নকৰে এনেইতো মাইকী মানুহ বোৰে বা এনে কেনে গছৰ পুলি ৰুই ফুৰিম।
ৰৈ ফুৰিছে নে, সেইটোয়েতো এতিয়া দুই তিনজোপা গছ দিছে যদিও এজোপা হলেও তো। গছ বাচিব। সেইটোৰ পৰাতটো অকমান হলেও কিবা এটা পৰিবেশত অলপ হেৰি পৰিব ন।
অ' আৰু নিজৰে ন ডাঙৰ দীঘল কৰি। পুলিটো ডাঙৰ হোৱাৰ পাছত আমাৰ নিজৰে লাভ নিজে আমি ব্যৱহাৰ কৰিম তাক। যদি মানে মূল্যবান কাষ। হয় বা, কাষ হিচাপে ব্যৱহাৰ কৰিম অ ফল মূলৰ গছ হলে আমিয়ে খাম।
খাম সেইটোইটো। এতিয়া গছ থাকিলেহে আমি থাকিম সেইটোয়ে। গছ থাকিলেহে আমি থাকিম জীয়াই। হয় কাৰণ আমাক গছে অক্সিজেনো দিয়ে।
আৰু যে ডাঙৰ ডাঙৰ গছবোৰ যে নাইকিয়া হোৱাৰ কাৰণে কিমান চৰাই মানে। নাইকিয়া হৈ গৈছে হয়নে? আগতে আগতে মানে কাউৰী। গুণ এইবোৰ এনিটাইম উৰিয়ে ফুৰে আকাশত। আজিকালি দেখা পোৱা যায়নে বাৰু? আহ এতিয়া বিলুপ্ততহে হৈছেগৈ। দেখাই মানে পোৱা নাযায় হয় নে? কাউৰী শগুন বা চিলনী, এনেকে এইবোৰ। আজিকালি নাই ডাঙৰ গছ বোৰে নাই সিহতে থাকে।
উম, হয় - হয় - হয়। এতিয়া ডাঙৰ অ- অভাৰ ব্ৰিজ এখন বহাবলে হ'লেও গছ-গছনিবোৰ কাটি দিছে। হয় নে? এতিয়া গছ-গছনিবোৰ কাটি দিয়াৰ ফলত কি হৈছে, হয়
এ কিমান মানে দীঘল, কিমান ডাঙৰ মানে এৰিয়া উলিয়া ব লগা হৈছে, হয় নে? কিমান কিমান গছ কাটিব লগা হৈছে।
সেইয়াই আৰু। কি কবা আৰু। বেছি মানুহবোৰো মানে বি পোৱাৰ ফলত খাদ্যও কিছুমান নাটনি হৈ
উম, নাটনি হৈছে অ ।
সেইটোৱেটো। এতিয়া খেতিয়কবোৰে আগতে ক- কৰিছিলে, যদিও ধৰা এতিয়া কন্ট্ৰলৰ চাউলবোৰ পায়ে অকমান এ- সংকোচ কৰা হৈছে খেতি কৰিবলৈও, হয়। ইমান বৰষুণ বা বাদলো নাই ধৰা। হয়। কষ্ট কৰিবলে। হয়। কষ্ট কৰিবলে সে
অ' আৰু আগতকে মানে হেৰি হৈছে মানে ইমান উৎপাদনটো কমিছে যে। উৎপাদন নহ তো ন' আগৰ নিচিনা, খেতি কৰিলেও মানে ইমান এটা লাভ নহয় যে, সেইকাৰণে মানুহবোৰে মানে টান পায়। আৰু নিজে- অ' নিজে নকৰিলে মানে হা জিৰা মানুহ লগাই খেতি কৰিলে, একো নপৰে, একো কৰ্তা নপৰে।
নপৰে গে, হয় - হয়। কাৰণ আৰু এটা কথা প্লাছ এ বৰষুণৰ মানে ওপৰত ভিক্তি কৰিব লাগে। কিমান ৰৈ থাকিব? খেতিয়কসকলৰো মানে অনিচ্ছা লাগি যায়গে, বৰষুণ আহিব।
আৰু যেতিয়া আহিব লাগে, তেতিয়া নাহে। আহি ব লগা সময়ত নাহে, যেতিয়া আহিব নালাগে তেতিয়া আহে, কিমান অসুবিধা। সি কাটাৰ ছিজনত আহিলে কিমান অসুবিধা, হয় নে? তেতিয়া যে ধাৰাসাৰ বৰষুণ পৰে, ধান কটাৰ সময়ত। ইমান অসুবিধা হয়।
অসুবিধা হয় - অসুবিধা হয়। সেইকাৰণে আৰু মানুহবোৰো অলপ ন', হয় - হয়, মানুহবোৰো অলপ যদি নিজৰ কামতো সুবিধা হ'ব লাগে, তেনেকুৱাকে সুবিধা কৰিও ল'ব লাগে নিজে, হয় নে? এতিয়া গছ গছনি ৰুই কৰিল- হ'লেও এজনে নহয় জনক বুজাব লাগিব, হয় নে? গছ-গছনি ৰুব লাগিব, হয়। হয় - হয়, তেতিয়া অলপ- হয়। হয়, সেইখিনিয়ে আৰু। চবে আগবাঢ়ি গৈ কৰি, তাৰপিছত সেইয়াই আৰু।
অ'।
ঠিকে আছে দিয়ক বাৰু, ন'? বহুত কথা পাতিলোঁ জানিবলগীয়া বহুত শিকিলোঁ আৰু আপোনাৰ পৰা। অ' ঠিক আছে - ঠিক আছে। আকৌ কেতিয়াবা পাতিম, অ'। অ'।